হেল্ল'।
হেল্ল' হেল্ল'।
অ' কি কৰিছ।
এ বহি আছো, তুমি?
এই মই চেণ্টাৰত ফুৰি আছো, এইফালে পৰা এইফালে আনফালে
অ'।
বাকী খবৰ-পাতি ঠিকে?
এ ভালে আছে, তোমাৰ? অ' তুমি কি কৰি আছা, এতিয়া। ডাইৰেক্ট দেখোন।
মই এয়া নদী কিনাৰ ফালে যাই আছো।
মই ফিল্ডতে বহি আছো মানে, এফালে এ লুডু খেলি আছে। মানুহে মই বহি কিনে চাই আছিলো।
হা, হা কি কৰি আছা?
পাহৰি মানুহ যি, এই মানুহ বিলাকে লুডু খেলি আছে ন, মইও বহি কিনে চাই আছো মানে।
অ বেলেগ কিবা কৰ পঢ়ি থাকো কিতাপ এটা লৈ বহি যা পঢ়িছা কিবা-কিবি
এই মানে এতিয়া মোবাইল মোবাইল চাম মানে আৰু কি কৰিম মোবাইল চাওঁ আৰু এইটো গৰমত মানে কৰবাত যাবও মন নাযায় না
বাকী সতিক ন পঢ়িলো তোৰ জেনেৰেল নলেজৰ কাৰণে অলপ
সেইটোত সেইটো ঠিকেই কৈছা কিন্তু ভালেই হ'ব মোৰ কাৰণে ভাল
সেইটো কাৰণে তাকেতো সেইকাৰণে কৈ আছো ন মই এ এতিয়া চা আমাৰ মানে আমাৰ মানুহ কিলাক কি কি হৈ আছে জানো মানে আমাৰ মানুহ খিনি মানে কি বুলি কয় ইটো আৰু কি তাৰ মানে হেৰিটো যে অলপ মানে কম আছে ওজনত বুজি পালি তাৰ মানুহে বহুত পিছপৰা আমাৰ আছো ইণ্ডিয়াত যে শিকাৰ কিবা ইটো যে এডুকেশন চিছ কুইসনটো বহুত উই আ আমাৰ ই ই জাপানৰ লগত কম্পি জাপানতো বাদে দিয়া বহুত আগত আছে জাপান ত চাইনাৰ লগত কম্পেয়াৰ কৰি চাইনাৰ সৰু সৰু পোৱালী কেইটা আছে ন ষ্টুডেণ্ট কেইটা সিহঁতক জানো স্কুলত কি শিকাই সিহঁতক হাটো হতো হাতৰ কাম আছে না হাতৰ কাম ম আৰু বেলেগ টেকনিকেল বস্তুবিলাক শিকাব তাকে বিজনেচ কেনেকা কৰে আৰু কিবা কেনেকা একদম গোটেই মানে বহুত কিবা কিবি শিকাই সিহঁতক
আহ ত 'কিবা জানা তুমি এই যে তুমি কিবা জানা নেকি?
কিহৰ বিষয়ে
এ তুমি যে কৈ আছে জাপানাৰ বিষয়ে
অ কেলে নাজানে
জানাতো অকনমান কোৱাচোন মোক শুনো মই নাজানো যে
এই অঁ এইকেইতা মই এইকেইটা যে চিনাকি থাকো মানে কত কি আহুং। ক'ত কি হোৱা নাই একেইটাৰ বিষয়ে বহুত লাগি আছো। মানে জাপান ঘটনা হল। জাপানৰ কথাটো বাদে দে জাপানৰ লগত আমাৰ ইণ্ডিয়াই কেতিয়াও মানে হেৰি কৰি
আৰু আমাৰ ইণ্ডিয়া আছে উম নাইন নাইনটি নাইনৰ আৰু চাগে এতিয়াও আছা, বহুত উন্নত উন্নতি হয় বুজি পালি ত আমাৰ আমাৰ আমাৰ তাত চাবি, আমাৰ মানুখিনিয়ে য'তে ত'তে কাচৰা তাচৰা পেলাই থৈ দিয়ে হা। পই ফুটপাথ ফুটপাথত একদম এই অ একদম যোন কিবা হেৰিত নালা বিলাক আছে ন জাম্প খনৰ, অঁ যি কেইটা নলা আছে নালাৰ চাইডে চাইডে পানী যায় থাকে না। এই কি পানী খিনিত যে সিহঁতে মাছ পুহি আছে মাছ। একদম ধুনীয়া ধুনীয়া মাছ এৰি থৈছে আৰু সেইবিলাক চাব যায় আছে আৰু, আমাৰ ইণ্ডিয়াত কি চাবি যায়। এইফালে কোনোবাই লেতেৰা পেলাই থৈ দিছে এইফালে চিভিক চেন্স বুলি একো বস্তুৱে নাই।
উম, আৰু আমাৰ এৰিয়াত এ দেশ এটাই আছে, তোমাৰ কেৰেলাটো কেৰেলাতে বহুত মানে প্লেচ টো বহুত ভাল, তাতে মানে এই জাবৰ জোথৰ বিলাকে তোমাৰ চাবা পৰিব মানে জুই জ্বলাই জ্বলাই দিব নোৱাৰে। আকৌ প্লাষ্টিক চালষ্টিলক য'তে য'তে পেলাব নোৱাৰে পিক যতে ততে মানে পেলাব নোৱাৰে, চব মানে চাইডত অঁ
কেৰেলাৰ কথা কৈ আছ ন তই।
নাই নাই নাই কোৱা। পিক পিক পেলাব লাগে মানে য'তে ত'তে পেলাব নোৱাৰে মানে।
উম মই যে চাইনাৰ কথা কৈছো হা মই যে চাইনাৰ কথা কৈছো। চাইনাৰ কথাটো বাদেই দে, আমাৰ আমাৰ ওচৰৰ যে কানণ্ট্ৰিটো আছে ভূটান ভূটান চিনি পোৱা নে ভূটান। ভূটানতটো চাই পাইছ তই কেনেকে কিমান চাব কিমান ধুনীয়া প্লেচ টো তাতে।
নাই নাই যোৱা।
বহুত ধুনীয়া, আম আমি আমাৰ যোনটো এই গেটটো পাৰ হৈ ভূটান যে সোম যোনটো ভূটান ইণ্ডিয়া গেট আছে, তাৰ মানে ইণ্ডিয়া ইণ্ডিয়াৰ ফালে যোন কেইট যোন কেইটা মানে প্লেছ আছে। বহুত লেতেৰা মানে যতে পিকনিক প্লেছ আছে ন তাতে, একদম লেতেৰা চেতেৰা। এ মানে হেৰি কৰি দিছে, আৰু ভূটানত সোমোৱাৰ লগে লগে তোৰ তই যে একদম আহিব মন নাযাব ইমান ধুনীয়া জেগা।
ধুনীয়া মানে গ'লে চাব পাৰি নেযাওঁ ন আমি।
উ যাব লাগিছিল ব'ল এদিনাখন ফুৰি আহোগৈ আমি চবে মিলাই।
বলা
দে দে দে দে
আমি চাৰি পাঁচ জন মান গ'লে বাইক হ'লেও হৈ যাব। আৰামচে এদিন ফুৰি আহি যাব পাৰিম বহুত ধুনীয়া ধুনীয়া প্লেচ আছে তাতে।
আছে আছে।
উম তাতে গ'লে আহিব মন নাযায়।
নাই নাই।
এ তই অলপ তই অলপ বেলেগ ফালে নাই তই মানে অলপ বেলেগ জাগাত গৈ বহ চোন বেকগ্ৰাউণ্ড আৱাজ আহি আছে।
হা হা? ছাৰ্ভাৰৰ প্ৰব্লেম দিছে ঔ।
ছাৰ্ভাৰ প্ৰব্লেম নহয় এইটো বেকগ্ৰাউণ্ডত বেলেগ মানুহে কথা পাতি‌ আছে না এইটো ফিল্ডৰ মাজত যাগৈ তই।
এটিয়া কোৱা।
অঁ তাকে কৈ আছো যে যাব লাগে আমাৰ অৰুণাচল নহলে হেৰি ফালে কি কি কি বুলি কৈছিলো মই
জাপান জাপান ভূটান জাপান।
ভূটান আমাৰতো বহুত দূৰ আমাৰ আমাৰ বিজাই চাগে উম আৰু আৰু তই যদি যিকোনো চাকৰি কৰিব ওলাইছ ন জাপানৰ ফালে ট্ৰাই কৰিবি মানে তই অলপ মানে ইংলিছটো জানি জানিলে হৈ যাব মানে অঁ জাপানৰ ফালে কৰিলে যে বহুত আমাৰ তই যিয়ে কাম জান' নাজান' তই তোৰ যিমানে পঢ়া লিখা নাছিলে হে
উম।
দে ইণ্ডিয়াৰ ভিতৰত বহুত কম মানে এক হেৰি তই হাজিৰা লেকিন হাজিৰা কৰিব অঁ আঠশ টকা আৰু তাতে তোৰ একদম ষোল্লশ নহয় সোতৰশ টকা মান হাজিৰা দি দিব পাৰে মানে তাত যি কোনো বস্তু মানে সিহঁতে মৰমো বুজে মৰম বস্তু সিহঁতে বুজি পায় ভালকে।
বুজি পাই বুজি পাই। পাই আছো কোৱা কোৱা। হা হা?
অলপ নে হা হা?
এই এই ছাৰ্ভাৰ প্ৰব্লেম দি আছে।
তই তাতে ৰখি যা যায় কিনে হিলি নাথাকিবি এটা জাগাতে মানে বহি
কোৱা কোৱা। শুনি আছো শুনি আছো, কোৱা।
অঁ মানে কৈ আছো যে
এই মানুহ বিলাকে হাল্লা
অলপ দূৰত জাগৈ তই, নহলে একো ন'হব একৌ নহ'ব না অলপ দূৰত যা।
মই মানে কৈ আছো যে, মানে জাপান জানে না আমাৰ জাপানীত জানিব পাৰিলে যে, জাপানত বহুত কিবা স্কোপ ওলাই আছে। সিহঁতে এতিয়া ট্ৰানঞ্চলেটৰ খুজি আছে, মানে যোনে ধৰ জাপানিজৰ পৰা হিন্দী ট্ৰানঞ্চলেট কৰিব পাৰে বা হিন্দী পৰা জাপান পাওঁতে ঘুৰি আহিব পাৰে তেনেকা মানু্হৰ যে বহুত পইচাত দি আছে জাপান ফালে।
সিহতেও ইনভেষ্ট বহুতো টকা টকা ইনভেষ্ট বহুত।
হা হা হা
কৈ আছো মানে সিহঁতৰ টকাৰ ইনভেষ্ট বহুত মানে।
অঁ ইনভেচ বহু ইনভেষ্টটো কৰিবই না য'ত সিহঁতৰ ফাইদা হৈ আছে ফাইদাটো চবেই বিচাৰে না। সিহঁতে তোক তোক কিমান দিব সিহঁত ধৰি ল ধৰিল তোক মনথলি সিহঁতে ধৰি লোৱা তোক মন্ত মান্তলি চল্লিশ হাজাৰ মান দিলে। সিহঁতে যদি এক লাখ মন্থলি কমাই আছে তোৰ পৰা, ত চল্লিশ হাজাৰ দিলে দিলেনো কি আহে যায় সিহঁতৰ। দিব পাৰিব সিহঁতে। সিহঁতৰ ফালে সিহঁতে হয় কামৰ মূল্য দিব সিহঁতে, আমাৰ ইণ্ডিয়া নিচিনাতো ন হয় না আমাৰ মানে আমাৰ জেগা নিচিনা নহয় না, যে তেনেকা কাম কৰিলে তোমাক পইচা নিদিব এনেকা এনেকা। তাৰ মানুহখিনি যে, যি ধুনীয়া মানুহ তাৰ জান। চাইনা জাপানৰ দোকান খিনি যে কি অঁ সুন্দৰ মানে সেইখিনি যে কেইটামান দোকান আছে, কেইটামান মাৰ্কেট ডাঙৰ ডাঙৰ মাৰ্কেট। তাতে যে চেলচ মেন নাই। দো কানী নাই তথাপিও যে, যোনে কাষ্টমাৰ হয় না নিজে বস্ত লৈ কিনে সিহঁতে পে' কৰি যাব, মানে পইচাটো ৰাখে নিজে নিজে গূচি চি যাব আকৌ। এজনে মানে কাৰো পইচা অঁ এই বহুত ধুনীয়া মানে, কি কবি মানে। বহুত একদম এডভান্স আছে, ইহঁতে বহুত এডভান্স।
অঁ অঁ সিহঁতৰ মানে চব এটভাঞ্চ হয়। আমাৰ ফালে চব চুৰ চুৰ কৰি লৈ গ'লহেতেন।
অঁ, মানে আমাৰ মানুহখিনি বুজি নাপায় মানে। মানে নিজৰ ফাইদাৰ বাহিৰে আমাৰ মানুহখিনি একো মানে বুৰ্বকৰ নিচিনা কাম কৰে, মানে গ্র' কৰিব মানে ৰাস্ত তা আছে, কিন্তু সিহঁতে গ্ৰ' কৰিব নোৱাৰে আমাৰ মানুহখিনিয়ে। আমাৰ মানুহখিনিয়ে ভাবে যে এ এ আমাৰ মানুহ খিনিয়ে ভাবিছে হা আমাৰ এ আমাৰ এই যোনকেইটা পোৱালি আছে ন, ধৰ সৰু পোৱালি এটাক তই দশ টকা এটা দিলি বা। আমাৰ পোৱালী কি কৰিব এই দশ টকাটো লৈ চিধা দোকান দোকান ফালে দৌৰিব আৰু বস্তু কিনি খাই দিব হা। আৰু তোৰ জাপান বা চাইনা টাইনা যি সিহঁতৰ ফালে যোনকেইটা পোৱালী আছে সিহঁতক দশ টকা এটা দিবিচোন। সিহঁতেটো ভাবিব যে দশ টকাটো মই আৰু কি বস্তু কৰিব পাৰিম নতুন।
উম' সিঁহতে চিন
সিহঁতৰ মাইণ্ডছেটটো চা আৰু সিহঁতৰ মাইণ্ডছেটটো আৰু আমাৰ ফালৰ পোৱালীকেইটাৰ মাইণ্ডচেটো চা আমাৰ মানুহ কেইটাৰ মাইণ্ড ছেটটো চা। ৰাতি দিনৰ পাৰ্থক্য আছে, ৰাতি, দিনে-ৰাতি পাৰ্থক্য আছে আমাৰ আমাৰ মানুহখিনিৰ মাজত। চাই-চাইনাৰ পপুলেশ্যন কিমান আছিলে দুহেজাৰ এঘাৰ চনত? এ' আঠশ নে কিমান কোটি মান আছিলে হে। এতিয়া আমাৰ চাইন-চাইনাৰ পপুলেশচন কমি গৈছে। ইণ্ডিয়াত একদম ডবল হৈ আছে। ইণ্ডিয়া মানে তেতিয়া টাইমত দুই নম্বৰত আছিলে। দু-দুই নম্বৰত আছিলে। এই কিবা কয় পপুলেশ্যনৰ ক্ষেত্ৰত। এতিয়া ইণ্ডিয়া নম্বৰত গুচি গ'ল। তথাপিও মানে আমাৰ এই কিবা বেৰোজগাৰী আৰু হেৰি খতম হোৱা নাই, চাইনাত খতম হৈ গ'ল। চাইনাত তেতিয়া, চা-চাইনাত এতিয়া ডেজাৰ্ট আছে না কিবা মৰুভূমি বুলি যে কয় সিহঁতৰ ফালে মানে এ।
সিঁহতৰ যে মৰুভূমি আছে না মৰুভূমি হেল্ল'
উম' আছে।
অ' সিহঁতৰ ফালে মাটি, বৰ্তমান মাটি-মাটিৰ বহুত যে মানে মানুহ অভাৰ হৈ গৈছে না, সিহঁতৰ মানে মাটি কমি গ'ল মানে। ভূমি-ভূমি-ভূমি মানে ইমান হেৰি নাই। মানে যতে খেতি-বাতি কৰিব সিহঁতে। ইমান মানে ভূমি নাই ত' সিঁহতে কি কৰি আছে জানা এ জোন জোন মৰুভূমি আছিলে ন' মৰুভূমি সেই ক্ষেত্ৰত আকৌ গছ পুলি ৰুই আছে আৰু গছ পুলি ৰোৱা কাৰনে সেই-সেই মাটি খিনি যে আকৌ মানে হেৰি হৈ আছে। উম মানে যতে গছ-তছ লগাব পাৰি তেনেকে কিবা হেৰি হৈ আছে। আকৌ এই ৰি-ইঞ্জিনিয়াৰিং কৰি আছে সেইখিনি মাটিত। চাই ভাবি চাই কেনেকা টেকনলজি হয় সিহঁতৰ হাত- হাত কেনেকা আছে আৰু যি কষ্ট কৰে তাৰ মানুহখিনিয়ে। উম' বহুত কষ্ট কৰে তোৰ। তাত যে ভিক্ষাৰী-ভিক্ষাৰী চাবিচোন তই ভিক্ষাৰী তাত আ' ভিক্ষাৰী কেইটা চাবি আৰু সিহঁতৰ ফালে ভিক্ষাৰী কেইটাক চাবি সিহঁতৰ ফালে ভিক্ষাৰী কেইটা কি কৰিব জান' হাতত যিকোনো এটা বাদ্য যন্ত্ৰ ৰাখিব আৰু বজাই থাকিব ধুনীয়া-ধুনীয়া একদম গান-চান কিবা হেৰি বজাই থাকিব আৰু সেইকেইটা শুনিয়ে সেইকেইটা হেৰি শুনি বেলেগ মানুহে মানে পইচা দি যাব